অ কোৱাচোন
অ ব্যস্ত আছিলা নেকি তুমি
নাই নাই এনেই বহি আছিলো তুমি
অ ভাত পানী খালা
বনাই আছে তুমি খালা
অ মই এই এইমাত্ৰ খাই উঠিলো ৰবা। হায়ে মানে এটা কথা মোৰ মনত পৰিলে যে অ তোমাৰ লগতে এয়া বিহুৰ বিষয়ে অলপ আলোচনা কৰিবও ওলাইছিলো আ তুমি কি বুলিনো ভাবা এনে
হয় হয় কোৱা বিহু মানে চোৱা মানে এতিয়া বিহুটো আমাৰ অসমৰ মৰ মানে অসমীয়া এটা গৌৰৱ আৰু প্ৰাণৰ কথা হয়। তাৰপিছত তোমাৰ আমাৰ বিহু বহুত তিনি প্ৰকাৰত থাকে তোমাৰ ধৰা ৰঙালী বিহু, কঙালী বিহু, মাঘ বিহু আৰু তেওঁলোকৰো বহুত মানে মানে ৰঙালী বিহুৰো কিছুমান গুৰুত্ব আছে তোমাৰ ৰঙালী বিহুৰো কিছুমান গুৰুত্ব আছে আৰু ভোগালী বিহুৰু বহুতো মানে গুৰুত্ব আছে।
উ
উ
অ এইটোতো ঠিকেই কলা তুমি যে বিহু আমাৰ জাতীয় উৎসৱ বিহু আমাৰ বিহু মানে বিহুৰ নাম শুনিলে আমাৰ হিয়া আনন্দৰে ভৰি উঠে আৰু এইটো তুমি ঠিকে এ তুমি যে ক'লা বিহু তিনি প্ৰকাৰৰ যেনেকুৱা ভোগালী বিহু ৰঙালী বিহু আৰু কাতি কাতি বিহু ন আহ যে আহ মইতো এইটো জানো যে ৰঙালী বিহুত আহব
উ
ৰঙালী বিহুতে এয়া আমাৰ ডাঙৰীয়া সৰু ডাঙৰীয়া সৰুক মৰম যাচে সৰুৱে ডাঙৰক সন্মান কৰে তাৰ পাছত তে আমি আহ মামাহতৰ ফালৰ পৰা বা আমাৰ খুৰীহঁতৰ ফালৰ পৰা এনেকুৱা কৈ বিহুৱান পাওঁ কাপোৰ পাওঁ আমি যোনবোৰ আমাৰ বহুত ভাল লাগে আমাৰ এনেকুৱা বিহুৱান খোৱা দেখি বা কাপোৰ পোৱা দেখিয়ে এনেকুৱাই মানে ৰঙালী বিহু উদযাপন কৰে আৰু বহুতো এনেকুৱা মই যেনেকে দেখিছো আহ এইটো কি ম মঞ্চত আজিকালিতো জানাই যে মঞ্চবোৰত এনেকুৱাকৈ বিহু নৃত্য হয় কিন্তু এইবোৰ আজিকালি ইমান ভাল নালাগে কাৰণ আগতে আমি দে দেখিছিলো বা শুনিছিলো এনেকুৱা মুকলি বিহু হৈছিলে বুলি তাত বহুতো ডেকা গাভৰে নৃত্য কৰিছিল অসমীয়া সাজ পোচাজবোৰ পিন্ধি আহ পৰিধান কৰি সিহঁতে এ নৃত্য কৰিছিল নাচিছিল ছিল গাইছিল ঢুলিয়াই ঢোল বজাইছিল আছিলে এই বোৰ বহুতো দেখিছো বা শুনিছো আমি তাৰে ওপৰত তুমি কি কব খোজা
হয় একদম ঠিক তুমি চাবা এতিয়া আমাৰ ৰঙালী বিহু তোমাৰ মানে চ'ত মাহৰ মানে চত মানে চ'ত মাহৰ শেষত বা বহাগৰ প্ৰথম সপ্তাহত পালন কৰা হয় আৰু আমি এইটো ৰঙালী বিহুক আমি বহ বহাগী বিহু বুলি বহাগী বিহু বুলিও কওঁ মানে আৰু চাবা তোমাৰ মানে ৰঙালী বিহু সাত প্ৰকাৰ হয় কিন্তু তাৰে মই কিছুমানে জানো তোমাৰ প্ৰথম প্ৰথম তোমাৰ প্ৰথমদিনা তোমাৰ গৰু বিহু হয় মানে গৰু বিহুক আমি গা গৰুক গা গা পা ধুৱাই কিনে লাও বেঙেনাৰে মানে লাও বেঙেনাৰে গা পা ধুৱাই- কিনে তোমাৰ পঘাৰে সজোৱা হয়। কাৰণ চাবা এতিয়া গৰু মানে গৰু আহ গৰুৰ কাৰণতো আমি মান কবলৈ গ'লে গৰুৰ কাৰণেও আমি জীয়াই আছো। কাৰণ খেতি যেতিয়া আমি গৰু তো তুমি খেতিত তোমাৰ হাল বাবলৈ গৰুকে নিয়ে ন, যাৰ কাৰণে আমি শস্য পাওঁ।
তাৰপিছত তোমাৰ দ্বিতীয় দিনা তোমাৰ হল মানুহ বিহু। মানুহ বিহু তোমাৰ ডাঙৰে সৰু বিহুৱান দিয়ে আৰু সৰুৱে তোমাক ডাঙৰ বিলাকক ভৰি ভৰি চুই সেৱা খোজে, বা ডাঙৰ বিলাকে সৰু মৰম দিয়ে। বহুত মানে বহুতো বহুতো ভাল লাগে আৰু তোমাৰ সেইদিনা ৰাতি তোমাৰ ডেকা গাভৰিবলাকে হুঁচৰি দল গাই, দেখিয়ে বহুত আনন্দ লাগে।
হয় হয় ঠিকে ক'লা তুমি, এনেকুৱা আমাৰ দেখিয়ে বহুত আনন্দ লাগে। আৰু আৰু পাছে আমি এনেকুৱা এতিয়া এটা শুনিছো যে আহ ভোগালী বিহু অ কঙালী বিহুৰো গুৰুত্ব আছে যে, কঙালী বিহুত আহ কঙালী বিহুত কাতি মাহত পালন কৰা হয়। সেই সময়ত পথাৰত মানে আকৌ ধান নাথাকেই যদিও ঘৰত শস্যও নাথাকে। অ যেনেকুৱা চবৰে মানে যিমান পাৰা তুমি গাঁৱলীয়া বোৰ গা গাঁৱৰ অ গাঁৱত যাবা তুমি গাঁৱলীয়া বোৰৰ ঘৰত যাবা, সিহঁতৰ মানে চাবা যে ভৰালত সিহতৰৰ অ অকণমান ধান নাথাকে, মুঠিও নাথাকে কবলৈ গলে। সেয়ে ইয়াক কঙালী বিহু বুলি কোৱা হয়। চাবা যে সিহঁতৰ মানে একো নথাকে মানে, সিহঁতে- এইটো কাতি মাহটোৱে সিহঁতৰ কঙালত কঙালতে গোটেই জীৱনতটো সিহঁতে, মানে কঙালত কাতি মাহতটো আকৌ। অ আৰু চব কৃষসকলে ধান ৰ চাকি জ্বলাই আকাশ বন্তি জ জ্বলাই। তাৰ পিছতে আৰু একদম গধূলি হলেই চবৰ এ গোটেই গাঁওবাসী গাঁওবাসীৰ ঘৰে তুমি তুলসীৰ তলত চাকি জ্বলোৱা দেখিবা বা ঘৰৰ দুৱাৰ মুখত চাকি জ্বলোৱা দেখিবা। তাৰ পিছত সিহঁতে তাতে গৈ এ প্ৰসাদ প্ৰসাদ দিয়ে আৰু বহুতে এনেকুৱা মই শুনিছো যে, কিবা সিহঁতে এ সৰু সৰু যোনবোৰ শিশু থাকে সিহঁতে গৈ তাৰে মানে এটা নিয়ম তাতে যায়। সিহঁতে প্ৰসাদ মানে চুৰি কৰি খাব লাগে, মানে তেতিয়া মানে এটা কঙালী বিহুৰ এটা কিবা এটা নিয়ম আছে বুলি মই জানো। যে তাত চুৰি কৰি খালে মানে ভাল আৰু সেইটো মানে কি কয় আমাৰ জীৱনত মানে আহ। শস্যৰ কেইটা আমাৰ নাটনি নহয়। সেইটো মই জানো আৰু পাছে তুমি ভোগালী বিহুৰ বিষয়ে কিবা জানানে?
হয় মই বিহু অকমান জানো আৰু এইটো তোমাৰ মানে। পুহ আৰু মাঘ মাহত খেতি চপোৱাৰ পিছত মানে পতাহৰ ভোগালী। বিহু আৰু ইয়াতে মানে ভঁৰালত নতুন। তেতিয়া আমাৰ মানে ভৰাৰত নতুন ধান বা ঘৰত নতুন চাহ আহে সেইয়ে ইয়াৰ মানে ভোগালী বিহু দিছে। আৰু তোমাৰ এইটো উৰুকা ৰাতিত তোমাৰ মানে মানুহ বিলাকে বা ঘৰৰ পৰিয়াল। বা লগ বন্ধু বিলাকে অ ভোজন। বা ভা ভোজ ভাত খাই আৰু পুৱাই উঠি কিনে তোমাৰ মেজি গা পা ধুই কিনে,। মেজি - অ কি কয় মেজিত মানে জ্বলাকিনে সেৱা কৰে অগ্নি দেৱতাক। আৰু তাতে বহুতো মানে ধৰ তোমাৰ পিঠা বিলাক বনাই আৰু পিঠা বিলাক তোমাৰ এই অগ্নিত। অ, অৰ্পন কৰিতে সেৱা কৰে যাতে আমাৰ মানে ভাল হওক শস্য বিলাক ভাল হওক বা মানে এনেকুৱা আৰু'- এনেকুৱা মানে দিন মানে আমাৰ বছৰটো ভালে যাকও বুলি কিনে।
হয়, হয় এইটোতো বহুত মইো শুনিছো যে, এনেকুৱা কিবা এ উৰুকা ৰাগ ৰাতি তে, ভোজ ভাত খাই মেজিৰ ভিতৰতে বা মেজিত মেজি জ্বলাই। তাৰ পিছত পিছদিনা ৰাতিপুৱাই উঠিহঁতে মেজি জ্বলাই মেজি জ্বলাই তাত পিঠা লাড়ু দিয়ে। দি কে দি কাৰণে সিহঁতৰ মানে মেজি যেতিয়া অ, জ্বলি চাই চাইকুৰা সিহঁতে পুত লয়। মই তো বহুত শুনিছো শুনিয়ে মানে আনন্দৰে মনতটো ভৰি উঠে যে এনেকুৱা আহ, আমাৰ অসম অসম অসমবাসী সকলেও এনেকুৱা মানে বহুতো এনেকুৱা উ উৎসৱ উদযাপন কৰে। যোনবোৰৰ মানে নাম শুনিলে আমাৰ মন বোৰ একদম উৎসল মাহাল হয়। যায়। আৰু পাছে বিহুৱে মানুহৰ মাজত একতা আৰু সম্প্ৰীতিৰ ভাবো বৃদ্ধি কৰে চাব গলে। তাৰপাজে ধনী, দুখীয়া আহশাৰ পাজে ধনী দুখীয়া ডাঙৰ সকলো মানুহৰে একেলগে উৎসৱ পালন কৰে। বিহুৰ মাজত ভাতটো বহুত মৰম আৰু সহযোগিতাৰ অনুনোভৱ কৰি থৈয়ে। অ, বৰ্তমান আৰু পাছেত তুমি এনে কিবা জানানে যে স্কুল, বিদ্য়ালয় বা মহাবিদ্যালয়ত বিহুৰ কিবা এনেকুৱা পাতে বি তুমি জানানে?
তোমাৰ অ' স্কুলত বা মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ত মানে তোমাৰ আজিকালি বিহু মানে বিহু পাতে। কিন্তু মানে এতিয়া ধৰা তোমাৰ গোৱা চহৰত যেনেকুৱা বিহু বা তাতে মানে গাঁৱৰ আৰু বিহুতো দেখিবলৈ আৰুে ভাল। কাৰণ, তাতে তোমাৰ মুকলি পথাৰত অ' ডেকা গাভৰু বিলাকে হুঁচৰি দলত মানে নৃত্য প্ৰদৰ্শন কৰে বা হুচৰি গায়। আমাৰ ঢোল, পেপা, গগনা মানে মাত বিলাক শুনি বহুতে ভাল লাগে। বিশেষকৈ পথাৰত বহি কিনে বিহু চোৱাটো আনন্দ বেছিয়ে ভাল।
অ, ঠিকে কলা আৰু চাবা যে মইতো এনেকুৱা বহুতো দেখিছো যে বিদ্যালয় বা মহাবিদ্য়ালয়বোৰতো এনেকুৱাই কৈ বিহু উৎসৱতটো পালন কৰে। অ, ছাত্ৰ-ছাত্ৰী সকলে তাৰে ছাত্ৰী যোনবোৰ থাকে সিহঁতে মানে এনেকুৱা অসমীয়া সাজ প চাকযোৰ পৰিধান কৰে। বা তাৰে সনা গহনা যেনেকুৱা ঢোলবৰি যোনবোৰ জোনবেৰি এইবোৰ গোটেইবোৰ পৰিধান কৰে। পৰিধান কৰি সিহঁতে তাতে নৃত্য নৃত্য পৰিবেশন কৰে বা নাচে, গান গায় বহুতেই বহুতে আকৌ চাবা যে আ যোনবোৰ ছাত্ৰ থাকে সিহঁতে আকৌ ঢুলীয়া ৰূপৰ সাজযোৰ পিন্ধি কেনে সিহঁতে ঢোল বাজায়। আৰু তাৰে ঢো-ঢোলৰ গুন-গুনগুননিয়ে য়ে আমাৰ মনটো আনন্দৰে ভৰাই উঠে ন।
হয়, একদম ঠিকে কৈছা, আৰু আজিকালি চাবা মানে এনেকুৱা যে চহৰত মানে অ মঞ্চত বিহু জনপ্ৰিয় হৈছে। কিন্তু আ-মান, কিন্তু গাঁৱত চাবা মানে আজিকালি গাঁৱতো তোমাৰ মানে আজিকালি মঞ্চৰ মানে মঞ্চৰে বিহু জনপ্ৰিয় হৈছে। আজিকালি গাওতো ইমান তোমাৰ পথাৰত এনেকুৱা মুকলি বিহু নহয় আৰু মই দেখি পাইছো কিন্তু আগত যেনেকুৱা তোমাৰ গাঁৱত মুকলি বিহু আছিলে বা পথাৰত হৈছিলে, আজিকালি মানে এনেকুৱা বহুত কমি গৈ আহিছে।
হয় হয়, এইটোতো ঠিকেই ক'লে যেন আজিকালি সেইবোৰ কমি গৈছে। আজিকালি এ মন ত এইবোৰতে এনেকুৱাকৈ বিহু নৃত্য পৰিবেশন কৰে কিন্তু আগতেতো আমি দেখিবলৈও পাইছিলোঁ এইয়া মুকলি বিহু এতিয়া। মই নিজে দেখিবলৈ পাইছিলোঁ, এবাৰ মই মই মোৰ মামাৰ ঘৰ গৈছিলো, তিতিয়া মানে তাতে মুকলি পথাৰখনতে পুৰা এনেকৈ বিহুৰ বিহু হুৰ সময়তে গৈছিলোঁ ন, তাত পুৰা একদম বিহুৰ আ সাজ-পোছাকযোৰ পি-পৰিধান কৰি গা দে ডেকা-গাভৰুবোৰে নৃত্য কৰি আছে, ঘৰে-ঘৰে গৈছে ঘৰে-ঘৰে গৈ আশীৰ্বাদ লৈছে সিহঁতে মানে, ঘৰৰ ঘৰখীয়াবোৰৰ পৰা। এই এইবোৰ দেখিয়ে একদম মনটো আনন্দৰে ভৰি উঠে আৰু তুমিতো জানাই ন যে বিহুৱে কেৱল অসমৰ উৎসৱেই নহয় ই সমগ্ৰ বিশ্বত থকাই, বিশ্বত থকা অসমীয়াবাসীৰ হৃদয়ৰ উৎসৱ হয় ই, অসমীয়াবাসীসকলৰ বাবে।
হয়, একদম ঠিক কৈছা আৰু এতিয়া চাবা বিহু হৈছে অসমীয়াৰ হৃদয় বন্দ, মানে বিহু নাথাকিলে অসমীয়া অস্তিত্বই নাথাকে। হয় নে নহয়, কোৱাচোন তুমি?
হয় হয়, পাছে। অ', এইটোতো তুমি একদম সঁচা কথাই কলা।
আৰু আজিকালি চাবা, বহু দূৰ-দূৰণিৰ পৰা আমাৰ অসম মানে বিহু চাবলৈ মানুহ বিলাক কে আহে। মানে বহুতো, আমাৰ বিহু আমাৰ বাহিৰত বাহিৰত মানে বাহিৰতো আমাৰ বিহু বিলাক চবেই জানে, মানে শুনিয়ে বহুত আনন্দ লাগে।
সঁচাকৈ দেই, বিহুৰ নাম শুনিলেই মনত আনন্দ উৎসাহ আৰু গৌৰৱৰে অনুভ অ অনুভূতি জাগি উঠে আমাৰ। এ সেইবাবেই কোৱা হয়, বিহু আছে য'ত তাতে অসমীয়া সংস্কৃতি আছেই তাত, ন। আ এইবোৰ শুনি ভাল লাগে যে বিহুৰ বিষ বিহুৱেই চব আহ গোটেই বাহিৰৰ দেশতো মানুহবোৰে জানে বিহুৱে আমাক শিকায় ন এক-একতা। সম্প্ৰীতি আৰু আ-আনন্দৰ মাজেৰে জীৱন অধিক সুন্দৰ হৈ উঠে। এ বিহু এ সেয়ে, আৰু পাছে আজি তোমাৰ লগত বিহুৰ উৎসৱৰ বিষয়ে জানি মোৰ বহুত ভাল লাগিলে তোমাৰ পৰা মই বহুতো নজনা কথা জানিবলৈ পালোঁ।
হয়, তোমাৰ পৰা মই বহুতো কথা মানে জানিব পাৰিলোঁ আৰু যোন বিলাক জানিব পৰা নাছিলো আজি মানে গম পালোঁ যে বহুতো মানে এনেকুৱা আছে কথাবিলাক আৰু আশা কৰো পিছলৈও আমি এনেকুৱা কথাবিলাক কৈ থাকিব পাৰিম, বা আলোচনা কৰিব পাৰো ধন্যবাদ।
ইয়াতে আজিৰ বাবে সামৰিছো ধন্যবাদ।